কি কৰিছা?
আঁ আছো চুৰবাইনী তুমি কি কৰি আছা?
মই এনেই আছো।
অ খুৱা লোৱা কৰিলা?
অ অ তুমি?
ময়ো কৰিলো ৰবা। এতিয়া আছোএনেই।
ঘৰতে।
ঘৰতে আছোঁ বৰ্তমান। আজি আৰু তোমাৰ ৰম্বু বাছ যোৱা কথা আছে। কিনিম মানে কিবা হয় এতিয়া।
অঁ বতৰটোও ভাল কিন্তু।
বতৰটো ভাল একচুৱেলি বতৰটো ভাল, এনেকুৱা টাইমতে যাব পাৰি। কিন্তু তোমাৰ দেখাতহে ভাল বতৰতো জানানে? কিন্তু বাহিৰত গৰম আছে হলেও।
অ ওলাই গলে বহুত গৰম লাগে।
অ ওলাই গলে গৰম লাগে, তোমাৰ দেখাত লাগি আছে আমি ঘৰৰ ভিতৰত আছো যে কিন্তু ওলাই গলে গৰম লাগিব।
তাকে।
সেইকাৰণে ইভিনিং মানেই যাম আৰু চাগে।
আঁ।
উম, বাকী কলেজ কলেজ কেতিয়াৰ পৰা খুলিব।
এক আগষ্ট নেকি?
দে কচ ন
অ ফ্ৰেচাৰছো আহিলে।
আহিব মোক লগৰ এজনীয়ে ফোন কৰিছিলে আমাৰ কমৰে ৰশ্মি বুলি তাই ফোন কৰিছিলে তাই আৰু ফ্ৰেচাৰ্চত নাচা কথা কৈছিলে মোক।
উম।
দান্স কৰা কথা কৈছিলে কিন্তু মই আজিলৈকে সেয়া এনেকে কলেজখনৰ কাৰণে ডান্স কৰি পোৱা নাই। তুমি কৰিছা চাগে ন কিবা কিবি?
মই নে নাক নে কিবা আহিছিল যে?
অ এনেকুৱা টাইমত।
নেকৰ টাইমত কৰিছিলো।
কি কি ডান্স কৰিছিলা?
এয়া ৱেলকমিংৰ।
অ ৱেলকামিং অ মানে কি কিবা ট্ৰেডিচনেল ড্ৰেছ দিছিল নে?
অ অ ট্ৰেডিচনেল, কাৰ্বি।
কাৰ্বি পিন্ধিছিলা। আচ্ছা আচ্ছা। উম আৰু বেলেগ এনে ফ্ৰেচাৰছত নাচি পোৱা নাই?
নাই নাই শিল্পীহঁতেও ভাবি আছে ৰবা কিবা কৰে।
অ নাচিব নেকি ফ্ৰেচাৰ্চছত?
ভাবিছে কিবা কৰে।
আচ্ছা, আৱাৰ নেক্স কি কয় যোৱাবাৰ নাচি পাইছে নে?
নাই নাই এইবাৰ ভাবিছে, যোৱাবাৰ মানে নাচিব খুজিছিল হা, মানে গেট মাৰি দিলে যে লগৰ বিলাক আহিবই নোৱাৰিলে।
অ বাপৰে সেইটো কেচটো নকবা ফ্ৰেচাৰছ আৰু কালচাৰেল তোমাৰ কিবা কালচাৰেল নহয় ৰ'বা কলেজ উইক নেকি কলেজ উইক কালচাৰেল যে নাইট পাতে যে কালছাৰেল ইভিনিং যে পাতে সেই পা বটা টাইমত তোমাক কৈছিলো নেকি মই কেচটো। কলেজত যে আমাৰ গেট বন্ধ কৰি দিলে। তাৰ পিছত সোমাব দিয়া নাই যি হুলস্থুল এইটোতো ভাল কৰা নাই ন এতিয়া কলেজ খনে চাবা হা আমাৰ ষ্টুডেন্টচ বিলাকও ৰাখিছে ৰাখক বাৰু মই বুজিছো আমাৰ দেৰি হৈছে অকমান অকণমান দচ, পাঁচ মিনিট দেৰি হৈ যাব পাৰে। কাৰণ ভিৰো থাকে আমি আহি দিবও লাগে ন সেইবুলি দেৰি টিচাৰ্চ সোমাব দিব লাগে জানো। টিচাৰ চৰ তদি তহ আমি যদি হা
ৰুলটো একে কৰি দিব লাগে।
সেইটোৱেতো যদি আমি স্তুদেনচবিলাকে দেৰি কৰিছো আমি যদি ইৰেষ্পঞ্চিবল হয় তেন্তে তাহাতি টিচাৰচবিলাক নো কনচা ৰেষ্পঞ্চিবল হয়।
তাকেতো।
তাহাতিওটো দেৰিকে সোমাইছে তাহাতি তিচ্ছৰ হৈ পেনে তো জল্দি গৈ যাব পাৰিলে হয়। কিন্তু, তাহাতক যাব দিছে হে টো কি কথা হ'ল আৰু
বেছি ধৰী লোৱা ইউনিয়ন কোনোবা সেই তেনেকোৱা তাহাঁতকচো যাব দিছে, যদি দিয়া নাই তেন্তে চবকে নিদিব ন।
কিছুমান নিয়ম মানে বহুত বেয়া কৰি দিছে আমাৰ কলেজ খনৰ।
কলেজখনৰ নিয়মবোৰ মানে বহুত মানে একো ভাল কৰা নাই। মানে এতিয়া কলেজ হোৱা
তোমাৰ গেটটো খোলে ইমান দেৰিকে।
গেট টো এটা বজাত খোলে এতিয়া তোমালোকৰ মৰ্নিং শিফটৰ দিগদাৰ হ'ল এটা বজাতহে ওলাব আমাৰ বাৰো ইভিনিং চিপতৰ কথা কথা নাই। মৰ্ণিং তোমাৰ এ' ধৰি লোৱা এটা মান বাজত আমাৰ ক্লাছ থাকে ন' ত' আমি এটা বজাত গেটে খুলি দিয় ত' তেতিয়া আমি উলোৱা সোমোৱা কৰিম।
উম- উম
বহুত দিগদাৰ এনেকুৱা হলে এতিয়া কলেজ হয় কলেজৰ নিচিনাকে হেৰি কৰিব লাগে ন'।
অহ
কলেজে ইউনিভাৰচিতি আন্দাৰত চব কলে যেটো এনেকুৱা ৰোল নামানে তটো তাহাঁতি কিয় এখন স্কুলৰ নিচিনা কৰিছে।
কোনো কলেজতে ইমান জল্দি গেট নামাৰে আমাৰ যেনেকা নিয়ম কৰি দিয়ে।
সেইটোৱটো তুমি ইলেভেন টুৱেলভ ক'ত পঢ়িছিলা?
মই স্কুলতে পঢ়িলো।
অহ, স্কুলতে পঢ়িলা ন'।
অহ,
অহ -অহ -অহ স্কুলত পঢ়িছিলা ইয়েজ - ইয়েজ মনত পৰিলে হেৰী কয় স্কুলত -স্কুলতো চাগে ইমান এনেকুৱা ষ্ট্ৰিক্ট নাছিল ন'
অহ, কিন্তু আমাৰ সেই টিউচনৰ দিন বিলাক ভাল লাগিছিল ন।
অহ, টিউচনৰ দিন বোৰ যে বাপৰে কি ভাল লাগিছিল।
কিমান মানে হুম
আমি যে টিউচন কৰিছিলোঁ।
সচা হে তাকৌ টুৱেলভতো, তোমাৰ এক্জাম আছে। চুলি হাইলাইট কৰো
এক্জামত বাপৰে বাপ এক্জামৰ টাইমতে চুলি হাইলাইট কৰা জোছ।
তাকেটো তাকো সৰস্বতী পূজাৰ কাৰণে।
সৰস্বতী পূজালে মানে আমাৰ মানে বেলেগে পঢ়া ঠাণ্ডা মাৰে আমি আৰু ক'ৰ হাইলাইট কৰি ইচৰাাম কি যে দিন আছিল।
ভাল লাগিছিল কিন্তু, কিন্তু আমাৰ চাৰ-চাৰ জনো ভাল আছে
ছাৰ জনো ভাল আছিলে ছাৰৰ লগত কথা পাতো বাৰু খবৰ চবৰ লৈ থাকো। তুমি পাতানে নাই?
মই ছাৰক লগ পাওঁ কলেজ গলে।
ক'ত লগ
অহ, তাতেই থাকে ন ভ মানে চিন জোৰডত।
অহ-অহ তাতে থাকে অহ। মই ছাৰক বহুত দিন লগেই পোৱা নাই। কালি নে পৰহি কথা পাতিছিলো ময়ে নহয় মানে মোৰ ভাইটিয়ে পাতিছিলা আইনে। সি পাতিছে। আছিলে এই ফুটবল মেচ চলি থকা নাই জানো? সেইটোৰ এ সেইটো টপিকলৈ পা তিলে। তাৰপাছত তাই সেইয়াই আৰু ছাৰকো লগেই পোৱা নাই সেনেকে।
তাকে কিন্তু ভাল লাগিছিল।
ভাল লাগিছিল ভাল-ভাল লাগিছিলে দেই। সেইবোৰ দিনো। ন এতিয়া কলেজত পোৱাৰ লগে-লগে হে চববোৰ বিজি হৈ থাকিল।
তাকে।
তোমাৰ ম ই ইলেভেনট টুৱেলভত যেতিয়া বিবোৰত পঢ়ি আছিলো। পঢ়ি আছিলো। তেতিয়াও তোমাৰ ইমান ষ্ট্ৰিক্ট নাছিলে জানানে।
তাকে এইখন বহুত ষ্ট্ৰিক কৰিছে লাগাতকে।
কলেজ হৈ কলেজৰ নিচিনাকৈ ৰাখক না বেছিয়ে ষ্ট্ৰিপ কৰিছে।
উম।
এইবাৰ বোলে কাট অফো বহুত গৈছে?
অহ।
কিমান লৈ গৈছে বাৰু? মই গম পোৱা নাই।
এইটটিলে গৈছে নেকি।
অ এনেকে এ দিলে যে সেইকাৰনে চাগে আ
অ।
এইটটিলে গৈছে চাগে অ।
এইবাৰো বা, ফ্ৰেচাছত কি বা নাটক, খন কৰিব।
এইবাৰ ফ্ৰেচাছত কলেজ ড্ৰেছ গ'লে, তেহ এনেও নাযাও। মইতো আগতেও সেনেকে যোৱা নাছি যোৱা নাছিলো।
উম।
আৰু এইবাৰো কি বা কৰো
কিন্তু অডিটৰিয়ামত পাতিলে ইমান প্ৰব্লেম হয়, ইমান ঠেক জোগাটো সৰু।
অ জেগাটো বহুত ঠেক আৰু বাহিৰত পাতিলেও তোমাৰ মানুহ ইমান মানে তোমাৰ সেই যোনটো মাজত ফিল্ডখন যে আছে।
উম।
কলেজৰ সেইখিনিত পতিলো ইমান কাঞ্জস্তেত হৈ যায়, জেগাই নাথাকে।
বহুত প্ৰব্লেম হয় তাতকে আমাৰ ফিল্ডখনতে পাতিব পাৰে ন?
সেই অ গোপাল বৰুৱা সেইখন ফিল্ডখনতে পাতিব পাৰে, ডাঙৰকে আহল বহল লাগিল লোগি গেট মাৰি দিয়ক ন মা নুহ যা টা মানুহ এন্ট্ৰি, কব নালাগে, পাছ তোমাৰ এই আইদি কাৰ্ত চাই চাই সোমুৱাওক।
নকৰে নহয়, কলেজ খনৰ ভিতৰতে পাতিব।
কলেজ খনৰ ভিতৰতে পাতিব, একদম ইমান অকমানি আৰু মানে মেইন কথা কি জান কলেজখন আমাৰ পাহাৰ টাইপত হৈ যায় ন। প্লেইন যদি প্লেইন, হ'ল হয় ন, তেতিয়া ডাঙৰ হলে হয় চাগে জেগা খিনি।
অ পাহাৰত যে,
এতিয়া, পাহাৰ হৈ যায় যে সেইকাৰণে, এতিয়া এইবাৰ বা কি কৰে কলেজ ড্ৰেছে দিয়ে নে ইউনিফৰ্মে দিয়ে।
এইবাৰ যে কলেজ ড্ৰেষ্টো সলাই দিলে।
কিন্তু আমি চোন যেইবাৰে পাইছো, ইউনিফৰ্মে কি কয় কলেজ ড্ৰেছে পাইছো কি কয় নহয়, ট্ৰেডিচনেল ড্ৰেছে পাইছোচোন।
নহয় নহয়, এইবাৰ যে নতুনকে যে ড্ৰেছৰ কালাৰ চেঞ্জ কৰিছে।
অ পিংক কালাৰ দিছে ইমান বেয়া লাগিছে সেই
সচা অলপ বেলেগ কালাৰ দে
বেলেগ কালাৰ মানে কি আ, আমাৰ যোনটো ইউনিফৰ্মৰ কালাৰ, লাইট ব্লু কালাৰ মানে মই যোনটো কুৰ্তা পিন্ধি যাবা, তুমি যোনটো লাইত ব্লু কালাৰ কূৰ্তা যোৱা, সেইকেটাই কি ধুনীয়া লাগে। ব্ৰাইট লাগে। চাফা চাফা লাগে।
এইবাৰ কি দিলে
এবাৰ কি কালাৰ দিলা আৰু কিছুমানে বেছি অদ্ভুত নীলা এটা পিন্ধি যায় যে সেইটোও বেয়া লাগে বিৰাট
অ অ
সেইটোও বহুত বেয়া লাগে নৰ্মেলি তোমাৰ নীলা যোনটো আমি পিন্ধি যাও সেইটোৱে ভাল আছিলে কিন্তু এবাৰ এইটো পিংক কালাৰো নহয় দে দেখিছানে কিবা অদ্ভুত কিবা বেলেগেই এইটো।
অ পুৰা পিংক এ বেবী পিং দিলও ভাল লাগে। গিল হয়।
পিংক দিলে মানে জি চি চি খনত যোনতটো কালাৰ হয় সেইটো দিলেও ভাল লাগিল হয়।
উম উম।
কিন্তু নাই দেই বহুত বটলা কালাৰ দিছে এইটো।
এটা এটা মানে ৰোল বনাই আৰু এইটো কালাৰনো কি বেয়া আছিলে।
তাকেটো কলেজখন কি বা হৈছে তোমাৰ কালা মানে ইউনিফৰ্মটো চেঞ্চ কৰিব লগা কিয়ে হল তাহাতৰ।
এইটো ভালে আছিলে অ। কি যে কৰি থাকে ন।
আমি বাচিলো আমি এতিয়া পিন্ধিব দৰকাৰ নাই, নতুন নতুন যোন যাব এতিয়া মোৰ জেঠাইৰ লৰাটো তাতে লৈছে।
অ
মোৰ জেঠাইতো লৰাটো মানে ভাইটিয়ে মোক কৈছে যে, বা কি ইউনিফৰ্মত কালাৰ দিছে এইটো? সি মানে সেই কি কয় ইউনিফৰ্মৰ কাৰণে তাৰ কলেজত ল'ব। ইচ্ছা নাই। তাৰ পৰ্চেন্টেজ ও ভাল আছিলে, সি লৈছে এতিয়া। বি বৰুৱা কাৰণে ৰখিছিলে কিন্তু বি বৰুৱা বোলে লাষ্টতলৈকে লাষ্ট তোমাৰ কাট কাট অফ্ এইটটি লে আহিছে। মানে এবাৰ ডিগ্ৰীত লোৱাত টান ন বহুত।
উম সেইটোৱে।
তাৰো পাছ পাৰ্চেন্টেজ ভালে আছিলে। ছেভেনটি ছিক্স আছিলে। কিন্তু সেয়াই আৰু ডিগ্ৰীত পুতুককে নাপায় যে।
তাকেই। ভাইটিক কত দিলা?
ভাইটিক তোমাৰ হেৰি এইয়া গুৱাহাটী কলেজত। তাতে নাম আহি অ ললে ললে তাতে নাম আহিলে তাতে দিয়ে দিলে লগা লগ।
অ।
মানে পাছতকে আৰু বেলেগত বেলেগত যদি নহয়
হে ইটোৱে।
সেইকাৰণে তোমাৰ মই বি বৰুৱালে ৰখি আছো।
হয়নেকি?
আহিব তাতে আহিব মানে এখন বিবৰুৱা খন এতিয়া অটনমাছ। কৰি দিলে ন।
উম উম।
কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি আন্দাৰত নাই সেইকাৰণে মানে তোমাৰ স্পট কেতিয়া হয় কি হয় গম পোৱা নাযায়।
আমাৰ খনো এনেকা কৰিব লাগে দিছপুৰ খন।
অটনমাছ কৰিব লাগে।
অ।
নাই অটনমাচ কৰিলে বেয়াহে হ'ব এতিয়া গুৱাহাটী মান ইউনিভাৰ্চিটি আন্দাৰত কলেজত পঢ়িলে ভাল আৰু তোমাৰ ইন ফিউচাৰ চাকৰি টাকৰি কাৰণেও ভাল। অটনমাছ হ'লে। মানে মই শুনিছোঁ আৰু অ অটনমাচ হ'লে ইমান নহয়।
অ।
সে কিবা এতিয়া সেই বিবোৰ খন অটনমাচ কৰাৰ কাৰণেহে মানে ধৰি গম পোৱা নাই।
আজি কলেজ গলো হা মই মোৰ মানে এ বি চি আই ডি টো লিং নাই।
আচ্ছা
মই ৰিজাল চাব নোৱাৰোঁ। অফিচ ৰুমত যাই। চাব লাগে। তাপিছত ছাৰক কলো ছাৰ মোৰ এ এনেকা প্ৰব্লেম হয় আছে এবি ছি আইডি ৰি ৰিজালটো চাই দিয়ক। ইমান ছাৰে। ছাৰে কয় এতিয়া সময় নাই কম্পিউটাৰ অন কৰিব পাৰা নাই প্ৰব্লেম দি আছে। কি কম
প্ৰব্লেমে নুগুছে তাহাঁতৰ।
তাকেতো।
নে চাই লবা চোন তুমি নে নেক্সত কেতিয়া জাবা আকৌ কলেজ।
আৰু বা কেতিয়া যোৱা হয়।
যেতিয়া যোৱা হয় তেতিয়া গৈয়ে চাই ল'বা।
উম উম সেইটোয়ে কৰিব লাগিব।
উম তাকে।
ইমান প্ৰব্লেম দি আছে এ বি চি আই ডি সেইটো কাৰণে।
এইবোৰ প্ৰব্লেম দি থাকিলে বহুত দিগদাৰ পাছতকে আৰু দিগদাৰ হ'ব ন সেইকাৰণে কৰি ল'বা দেই কামখিনি ভালকে কলেজত গৈ।
অ তাকেই কৰিব লাগিছে
তাকে দিয়া তেন্তে।
অ দিয়া ঠিক আছে। ভাল লাগিল কথা পাতি।